হেল্ল'' অঁ' মাতটো শুনিছেনে অঁ কওক। কি কৰি আছে অঁ' কি কৰিছে।
মই এনেই পঢ়ি আছো।
মই এনেই বহি আছো মাটতো কিবা হয়। অঁ' কিয়বাৰ গৈছিলে গম নাপাইছোঁ নহয়।
তুমি কিবা
তুমি কিবা কৰি আছা নেকি? এইয়া সেই গৰমত মানে কি ক'বা। চব্জি বনাই আছো।
অ',
অ', তে তোমাৰ চব্জি আৱাজটো আহি আছিল। শব্দ টো ছ চকে গৈ আছিলে নেকি?
হয়, হয়
অ' মানে কামৰ আজৰি নাই ন ইফালে কামো কৰি আছো।
হয়, হয়
বুজিছো উম', পিছে কি কৰি এতিয়া? উম', আজি
বঢ়ি আছো।
বহু দিনৰ পাছত ফন কৰিলে আপুনি। অঁ উম', খোৱা বোৱা হ'ল নাই? খোৱা বোৱা কৰিলো এতিয়া অ', ভাত কেইটা বজাত খোৱা?
ভাত মই দুটা বজাত খাওঁ।
তদাত নাও। অঁ',
উম',
যিহেতু মই চহৰত আছো ন' ইয়াত
ন ইয়াত থাকিলে মানে অলপ খোৱাটো বেলেগ হৈ যায় অ' সেইটো হয় বাৰু।
কিন্তু ঘৰত থাকিলে ৰাতিপুৱাতে খাওঁ।
এ খাওঁ। অঁ' এই আমাৰ গাঁওবিলাকত তেনেকুৱাই আৰু। দেৰিলৈকে খোৱা আমাৰ নিয়ম নাই আৰু। আৰু ঘৰত থাকিলে কি হয় মানে ৰাতিপুৱা সোনকালে ভোক লাগিয়ে। ইয়াত অক সেই এনেকে কাম চাম ইমান কৰা নহয় ন' ইমান পটককৈ মানে ভোক নালাগে। গে আৰু মানে তোমাৰ ক্ষেত্ৰত কি হয় নাজানো মোৰ ক্ষেত্ৰত মানে সেই তেনেকুৱা আৰু।
অ',
অঁ উম',
বাকী তোমাৰ কামটো কৰি আছা নহয়।
কামটো কৰি থকা হৈছে আৰু অঁ কৰি আছোঁ যিমান পাৰোঁ তাকেহে আৰু।
আমাৰ
আমাৰটো হৈ গ'ল আৰু একমাহ অ' হয় নিকি। কেনকুৱা লাগিলে?
ভাল।
ভাল বেয়া দুইটাই লাগিলে বাৰু। অঁ অ',
অঁ কেতিয়াবা কাম নহয় কেতিয়াবা কাম হয়।
অঁ মানে কিছুমান নহয় কিছুমান কাম মানে আমাৰ ভাল লাগিছে বুলিয়ে ভাবিব লাগিব মনত যেতিয়া তুমি ভাল লাগিছে বুলি ভাবিবা ন তেতিয়াহে তোমাৰ ভাল লাগিব মানে বুজিছা মনত বেয়া লাগিছে ছে বুলি ভাবিলে মনত বেয়া লগা হয় আৰু।
উম হয় হয়,
হয় হয়, অঁ, তুমি কচ কচুলতি খোৱা নাই কচুলতি?
খাওঁ খাওঁ।
খাওঁ খাওঁ। মানে ভাল পোৱা খায়।
আগতে নাই -
আগতে নাখাইছিলো আজিকালি চব খাই দিওঁ। উম উম এই ঘৰ নাথাকিলে এইবিলাক মানে বহুত মনত পৰে।
অ,
অঁ, বুজিছা! সেইটো একদম মানে বহুত ফেভৰেট হৈ পৰিল আৰু কচুৱেই - কচুলতিটো যে একদম পোৰা এতিয়া - কুমলীয়া ঔটেঙা দি একদম মানে ধুনীয়াকে মছ - মচলা চচলা অকণমান আদা নহৰু দি দিব লাগে -
অ,
উম,
নকবা আৰু।
উম তাৰ আমেজটোয়ে বেলেগ, উম সোৱাদটোয়ে বেলেগ। সেইটোৱে। খাব লাগে আৰু আমি এইবিলাক -
অ,
অ, খাব লাগে, খাব লাগে। মই কিন্তু খুব ভাল পাওঁ, খাবা। ভাত আমাৰ সেই এতিয়া বনাইছোঁহে আৰু দুটামান বজাতে - খোৱাগৈ হয় আৰু, ৰাতিপুৱা চাহ তাহ খাওঁ, খাই কৰি মেলি-
উম
অঁ, অ সেনেকে দেৰি হয়গে আৰু।
অঁ,
অ, উম। ফুৰিবলে এবাৰ, ফুৰিবলে- এতিয়া এই গৰম বন্ধত যে ফুৰিবলে যাবলে খুব মন আছে কিন্তু - এইয়াৰ কামৰ আজৰি নাই ন, সেয়ে- মানে কাম কামকে মানে ক'তো যোৱাই নহয়। তাতো এতিয়া লগৰখিনিয়ে লগ ধৰিছে।
অ,
অ, ফুৰিব আমি ফুৰিব লাগে। তুমি এনে মানে ফুৰি ভাল পোৱা নে?
মইতো ফুৰি বহুত ভাল পাওঁ।
মইটো ফুৰি বহুত ভাল পাওঁ। অঁ আজিলৈকে তুমি অসমত মানে কোন কোন জেগাত- ফুৰিছা, বেছি কোনটো জেগাত ফুৰি তোমাৰ ভাল লাগে?
মোৰ মানে তেনেকে বিশেষকৈ তই ঘূৰি ফুৰা নাইতো এতিয়া - ওলাই আহিছো হে কামৰ পৰা আজৰিয়ে নহওঁ।
অঁ,
তথাপিও মানে মাজে সময়ে কেতিয়াবা-
কেতিয়াবা -
ফ্ৰী পালে বা সময় পালে ফুৰিবলে যাওঁ।
হয় যাও অ মানে বেছিকে অৰুণাচল ফালে যোৱা হয় অ আমাৰ সেই অৰুণাচল ওচৰ ন অৰুণাচললৈ যোৱা হয় মানে প্ৰায় মানুহে সেইটো গম পাও অ অৰুণা অৰুণাচল অ অৰুণাচল নি চিনা জেগা ভাল জেগা বাৰু আমাৰ ইয়াত অসমতো আছে বাৰু
অ অসমতো বিভিন্ন জেগা আছে কিন্তু আমাৰ দূৰ হয় ন অ
অ আমাৰ এটাই ভাল আৰু আমাৰ এই অৰুণাচল খন ওচৰত আছে কাৰণে বহুত সুবিধা হয় আৰু অ জেগাবোৰ চাবলৈ বিশেষকৈ আমাৰ ভেকেশ্যনত আৰু
হয় এই দূৰ হোৱাৰ কাৰণে মানে বহু আমাৰতো অসমখন বহুত মানে ধুনীয়া আৰু দেই চাব গলে বেলেগ ৰাজ্যতকৈ কিন্তু কি কবা সেইফালে গোটেই অসমখন ঘূৰি পোৱা সম্ভৱ নহয় ন
নহয় ন অ যিহেতু আমি মধ্যবিত্তৰ ল'ৰা ছোৱালী হয় হয় ঠিকে কৈছে
আমি যদি উন্নত ঘৰৰ ল'ৰা হোৱা হলেতো সদায় ঘূৰি ফুৰিলো হলে বাইক এখন লৈ দামী বাইক এখন লৈ
ৰাইড কৰিতো চবেই ভাল পায় হয় নাই কোনেনো বেয়া পায় এইবিলাক যে মোবাইলত দেখাই থাকে মই ৰাইড কৰি ভাল পা ও মই ফুৰি ভাল পাও
বেলেগ কথা সেইবোৰতো বেলেগ কথা পইচা থকা মা
কোনে বেয়া পায় গোটেই অসমখনেই চবৰে ঘূৰি ফুৰি চাবলে মন যায় কিন্তু ভাবে যে দুজন মানে ঘূৰিছে কাৰণে সিহঁতি মানে ফুৰি ভাল পায় আৰু আৰু আমাৰ কি হয় মানে আমি মানে বেয়া পাও আৰু সেইটোৱে আৰু
যি কি নহওক মানে এতিয়া পইচা প্ৰতিও কথা আছে ন
আছে ন অ যাৰ পইচা আছে সি ঘূৰিছে যাৰ পইচা নাই সি কাম কৰিছে সেইটোৱে সেইটোৱে সেইটোৱে আমাৰ পইচা প্ৰত্যেক দিনাই কাম কৰিছো। অ সেইটোৱে কাৰণ আমাৰ ঘৰ ইমান উন্নত নহয় আমি মধ্যবিত্ত মানুহ সেইটোৱে আমাৰ মধবিত্তখিনি সেইটোৱে। পাছত ইনকম
এই ঘূৰিম আৰু
অ পাছত মানে সময় নাই বাৰু তথাপি মানে এটা ইচ্ছা আছে যে গোটেই অসমখন ঘূৰিম বা এনেকেই ভাৰতখন ঘূৰিম অ মইতো ভাৰতৰ কথা ভবাই নাই আমাৰ এই অসমখন অকণমান সেই যিকেইটা আছে সেই মানে মেইন মেইন জেগাকেইটা ঘূৰিব পালেও বহুত সেইটো ভাবো আৰু হয় হয় উ
তুমি
আৰু খোৱা নাই
খোৱা নাই এয়া আমাৰ ডিব্ৰুগড়তে থকা জগন্নাথ মন্দিৰ গৈছানে গৈছো গৈছো। তাত গৈ কেনেকোৱা লাগে তাৰ পৰিৱেশটো?
না বহুত ভাল লাগে
ভাল লাগে। তাৰ পৰিৱেশতটো কিন্তু বহুত চাফা আছে ন
অ
এনেকুৱা চাফ চিকুণ মানে জেগাবিলাকত ভাল লাগে বিশেষকে মন্দিৰ
মন্দিৰ সেইবোৰ ভাল লাগে বাৰু
অ
উম এইবাৰ ভাবিছো আগষ্ট মানে আকৌ যাও নেকি ফুৰিবলৈ অৰুণাচল
অৰুণাচল ফালেই যাব লাগিব আৰু
যোৱা বছৰ
যোৰ বছৰ আগষ্টত যিহেতু দুবাৰ মোৰ যোৱা হ'ল অ মানে আগষ্টত শুনক আগষ্টত মানে কি হয় আমাৰ এইৱা মানুহবিলাক অকণমান কমে অ এতিয়াতো মানুহ বহুত। এতিয়া ইমান ভিৰত মানে গৈ ভাল ভাল নালাগে ন মানুহবিলাকে চোৱা হয় আৰু
হয়
অ এতিয়া মানে জুলাইত কি হয় ছামাৰ ভেকেশন দিয়ে চব মানে ল'ৰা ছোৱালীবিলাকক মানে ফুৰাবলৈ লৈ যোৱা হয় ন সেইটো কাৰণে মানে বেছি আৰু আমাৰ সেই অৰুণাচলত ভিৰ হয় আৰু
উম
উম
তাকে হেৰি এবাৰ এই লগৰ বোৰে লগ ধৰিছে
অ কোন জেগাত লগ ধৰিছে
অ অ নাগাল্যান্ডত এইটো কি বুলি যে এটা জেগা আছে
অ কি এবোৰ কোন জেগাৰ কথা কৈছে জেগাটোৰ নাম আগফলে পাৰ হৈছে ও কিবা খেলি আছিলো হম
আচল
আচলতে মানে ট্ৰেকিং কৰি যাব লাগে সেই জেগাটোলৈ
অ
ডিজুকৌ ভেলী নে কি বুলি আছিলে ডক' ভেলী ডকৌ ভেলী নে জুকু ভেলী অ ডক' ভেলী দং ভেলী তাৰপিছতে এইবিলাক একেবাৰে বহুত ৰং ভেলী তো অৰুণাচলতে পৰে ইণ্ডিয়াতে পৰে অ মই ইমান ভালকে নাজানো এইবিলাক জেগাৰ নাম
অ
উম
অৰুণাচল মানে ওচৰতে আৰু ওচৰ নহয় একদিন লাগে তালৈও একদিন লাগে
একদিন লাগে। অ তাতে যাবলৈ অঁ মানে যাওঁতে এদিন আহোঁতে এদিন লাগে আৰু
উম উম
অ',।
বাইকত গ'লো বা গাড়ীত গ'লো।
এইটো বাইকত যাব পাৰি জানো। বাইকতো যাব পাৰি ইয়াৰ পৰা তালৈ কিমান কিলোমিটাৰ আছে।
থ্ৰী ছেভেন্টি ফাইভ কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা।
ইয়াৰ পৰা। অ ইয়াৰ পৰা মানে ৰাতিপুৱা যদি সোনকালে ওলাই দিয়া হয়। অ পাইয়ে যাবাগে আৰু অ মৰ্ণিং মানে তিনিটা-চাৰিটা বজাত ওলাব লাগিব আৰু
হয়।
হয় উম আমাৰ লগৰ কেইটা গৈছিলে দুবছৰ এক বছৰ আগত এক বছৰ আগত ন সিঁহতে দগভেলী গৈছিলে।
অ, সিহঁত মানে ৰাতিপুৱা তিনটা বজাত ওলালে
বজাত ওলালে তাৰপিছত আৱেলি গৈ পালেগে অ।
বাইকত।
বাইকত অ আৰু এনেকুৱা নহয় যে দামী বাইক লৈ গৈছে বা কিবা লৈ গৈছে। অ এ সাধাৰণ এইবিলাক আছে ন ষ্টেণ্ডাডাৰ হিৰহণ্ডাৰ সেই তেনেকুৱা বাইক লৈয়ে আহিছে, অ
আচলতে ফুৰিবলৈ হ'লে বা কিবা কৰিবলৈ হ'লে দামী বাইক, দামী জোতা, দামী কাপোৰ
দামী কাপোৰ নহ'লেও হয় মানে ভাবে কিছুমানে এইবোৰ লাগে বুলি যদি থাকে তেনেকেই কৰিব পাৰি হয় হয় হয় ঠিকেই কৈছা। আমাৰ লগত যি থাকে সেইটোৱেলৈ এডজাষ্ট কৰি
পৰা যায়।
পৰা যায় উম ঠিক কথা কৈছে। ভাবে আৰু যে মই আমুক জেগালৈ যাবলৈ মন গৈছে মোৰ এটা ভাল ড্ৰেছ লাগে মানে কথাটো তেনেকুৱা নহয় মানে।
অ ভাল ড্ৰেছ লাগে বা ভাল এখন বাইক লাগে দামী বাইক।
উম।
তেনেকুৱা কথা নহয় জানো মোৰ মইতো মোৰ লগত তেনেকুৱা বিশেষ দামী
দামী বাইক নাই মইতো পৰশুৰাম কুণ্ড মই তিনিবাৰ গৈছো বাইকত। হয় নেকি? বাইকত। অ